হেল্ল'। হেল্ল' এয়া বহি আছো, আপুনি?
মই শুই আছোঁ, অকমান খোৱা বোৱা কৰিলা?
নাই খোৱা মই আজি ঘৰতে খাম গে আৰু।
অ', শুৱাই নাই এতিয়াও।
নাই, নাই মই একেবাৰে খামগৈ আজি।
অ', কি খালা দুপৰীয়া?
দুপৰীয়া এই চাহ তাহ খালো বাকী ভাত পানী ঘৰত খামগে, ৰাতিপুৱা খাইয়ে আহিছোঁ।
মই খোৱাই নাই এতিয়া বৰ্তমান, ভাত পানী একো। এ টাউনলৈ গৈছিলোঁ। এৰ হেৰি এ তোমালোকৰ তালৈ যে গৈছিলো যে, তেতিয়া মানে এইখিনিতে ভণ্টিৰ লগত চিনাকী মানুহ এগৰাকী আছে তাৰপিছত তাত সোমালো। সোমাই পেলাই চাহ দিলে প্ৰথমতে, তাৰপিছত ৰুটি ভাজি এনেকে খাই আহিলো আৰু, আৰু ভাত খাবলৈ দিছিলে এ নাখাওঁ। ক'ত ভাত খাই থাকো আৰু ভাল নালাগে। অ অ ভালো নালাগে নহয় এদিনীয়াকে গৈ লৈ পেলায় পটকটে ভাত খাবলৈ। কিন্তু মানুহজনী ভাল, ব্যৱহাৰ পাতি বহুত ভাল দেই। মানুহজনী একে নিজৰ নিচিনা লাগি যায়, গৈছেগে কথা চথা পাতি। নেৰেই একেবাৰে, অ গৈছো আজি ভাল নালাগে নহয়, সেইটোৱে। আকৌ মানুহজনী ৰুটি ভাজিও বনাইছে, মই কৈইছো কিয়নো বনাব লাগে ৰুটি ভাজিবিলাক।
উম।
বাকী ভাত বনালেনে নাই?
নাই ভাত চাত বৰা আমাৰ ৰাতিপুৱাই হৈ যায় নহয়। আমাৰ ইহঁত দুইতাই ডিউ উটি লৈ যায় যে, ডিউটিলৈ যাওঁতে বাপেকে ভাত লৈ যায়, আকৌ খাইয়ো যায়। আকৌ ল'ৰাই ৰুটি ভাজি খাই যায়।
উম।
বনালো আকৌ তাত, ল'ৰাৰ তাত কেণ্টিনত কেণ্টিন আছ ছে নহয় তাতে খায় যেনিবা, দাদাই যেনিবা লৈ যায়গৈ।
অ।
মানে আমাৰ ল'ৰাহঁত তাত মানে পইচাটো বেছি নলয়। তহঁতে তাৰ হেৰিবিলাক মানে দাদাহঁতৰ মানে বেছি লব পইচাটো তাত ভাত খালে মানে। সেই কাৰণে ঘৰৰ পৰাই লৈ যায়গৈ।
আৰু ঘৰৰ হাতৰ নিচিনা কমফৰ্টেবল ক'তো নাই।
ঘৰৰ লাগিলে ভাজি ভাতেই হওঁক।
উম।
ভাল লাগে খাই পেলাই ন।
সেইটোৱে নিমখ ভাতেই হওঁক লাওবাটাই হওঁক।
তাকেইতো বে মই যে হোটেলৰ খানাবিলাক খাই ভাল নালাগে।
মই নাখাও সেইকাৰণেতো আজি খোৱা নাই মই এনে খাইছিলো মাজতে। খাওঁ কেতিয়াবা কিন্তু এই মানে সোৱাদ নালাগে আৰু কিবা অশান্তি লাগি থাকে।
অ তাকেইতো।
গা দাল কিবা গধু গধু লাগি থাকে বেছি ঘৰৰ ভাতকিটা লৈ আহো অ আজি আনিলো ৰাতিপুৱা দেখোন চাৰে সাতটা লৰাৰাক পঠাবই লাগে ৰাতিপুৱা সময়কন যি জল বাজি হয় নিমিলি খাই আহোক খাই ৰাতিপুৱা খোৱাতোকে আকৌ হেৰি কৰিবও মন নায যায় নহয়, মানে হেল্ল'
ন মানে এতিয়া দিনটো দীঘল হৈছে যে অকণমান।
অ ৰাতিপুৱা খোৱাটো লৈ আহিব মন নাযায় আকৌ নিজলে আকৌ দুপৰীয়াাৰ কাৰণে বনাই টিভিঙত লৈ আহিবলৈ মান নো সময়তো নহয়গে।
তাকেইতো অ, আকৌ ৰাতিপুৱা
গোটেই কাম বন কৰি লৰাক টিফিন দি তাক খুৱাই পঠ ঠাই গোটেই ঘৰ, অ মানুহজনক অ', মানুহজনক খোৱা, তেওঁ জানো টিভিন নানিয়ে বাৰু সেই হোটেলতে খাই। কিন্তু সেই ঘৰত কিমান কাম থাকে দেখোন।
উম, এই ৰাতিপুৱা টাইমতো সময় নহয় আৰু।
অ', নটা পোন্ধৰৰ পিছত মই ওলাই আহোঁয়েই দেখোন। সেইটো সময়লৈকে মোৰ আৰু মন নাযায়গে নিজৰ কাৰণে, মানে এলাহ লাগে বেলেগক কাৰণে হ'লে তেনেকেইে তানি তোনি বনাই
তাকেই, বেলেগৰ খিনিটো বনাবই লাগিব ন'!
অ', সেইটোয়ে কথা, এতিয়া লৰা টিফিন টোতো দিয়ে পথাও কথাটো কৈছো। বনোৱা বস্তুয়ে দিওঁ। উম, বাপেকে খায়ে যায়, ব হেৰি যি হ'ব ন' ৰাতিপুৱা। বাৰ থুমলকিহে খাও আমি আৰু দালিতে আলু দিলো কেতিয়াবা বা ভাজি বনালো দালি ভাজি ভাত। সেনেকেই আৰু আমাৰ ৰুতিটো খুব কম চলে। উম, এনেই কেতিয়াবা আনো, এ আজি মন নগ'লে ৰাতিপুৱা বনাবলৈ। সেইকাৰনে উম। চাহ-তাহ খালো কিবা কিবি খালো আকৌ। গৈ পেলাই হ'লেও দুপৰীয়া ভাতগিটাৰ নিচিনা নহয়। নহয় তথাপিউ আমি ভতুৱা মানুহ হৈছে সেইকাৰণে, মানে দুপৰীয়া ভাতকেইটাৰ নিচিনা নহয়। মই ৰুটি খাব নোৱাৰো টো নহ'লে মই ৰুটি লৈ আহিব পাৰোঁ, ৰুটি খাব নোৱাৰো যে।
কিবা লাগে আৰু।
অ', মোক মোৰ ৰাতিপুৱাও ৰুি-ৰুটি চুটি নহয় মোক ভাতেই লাগিব।
উম, ল'ৰাই চাগে স্কুলৰ পৰা আহি পেলাই চাগে আই-আইতাকৰ লগত খায়?
অ', আইতাকৰ লগত দুপৰীয়া খাই, তাৰপাছত ৰাতি আৰু আম সন্ধিয়াম দিওঁগে কিবা এটা বনাই তাৰ পৰা ৰাতি আমাৰ লগতে খাই। আৰু সি স্কুলৰ পৰা এতিয়া এঘাৰটা বজাতে আহিছে, আকৌ টউচন থাকে নহয় টিউশচনৰ পৰা আহি কিবা এটা খাইহি।
অ', টিউচনো যায় ন'? উম। সি ডাঙৰ হৈছেগৈ আৰু।
এ চিন্তা নাই আৰু ডেকা অ', ডেকা।
এ সাত বছৰতে সোমাল নেকি?
অ', সাত বছৰ চলি আছে।
উম, আমাৰ জনীও হৈছে নহয় কেইদিন মানৰহে ডাঙৰ সৰু ইহঁতে।
অ', আপোনালোকৰ ছোৱালী কিমান এ চনত আছিলে?
তাই হেৰিয়াত ঊনৈশত।
ঊনৈশত, আমাৰ ল'ৰা ঊনৈশৰ অক্টোবৰত।
ঊনৈশৰ তাৰ হেৰিয়াত ডিচেম্বৰ।
ডিচেম্বৰ আমাৰ ল'ৰা দুমাহৰ ডাঙৰ।
উম, সেয়াই কেইদিনমানৰহে ডাঙৰ সৰু দুমাহ এমাহৰ।
উম। এ আমাৰ লৰা বৰ বদমাছ অ', দুষ্ট বেছি কৰে।
পোৱালি আৰু।
কি কৰিব আৰু।
পোৱালী দুষ্ট হয়েই সেইখিনি সময়ত, আমাৰ জনীও এই দুপৰীয়া নোশোৱে নহয়। খালি খেলি থাকিব লাগে আৰু খালি মোবাইল চাই থাকিব লাগে। তেনেকুৱা। আজিকালি কালি পোৱালি ই মোবাইল নাচায় নেকি ই লৰাই।
নাচায় নাচায়।
মোবাইল নাচালে ভালেই এনেকে বাহিৰত খেলি খেলিব লাগে ন।
সেইটোৱে ভয় আমাৰ সেইখিনিত মানে বাহিৰত খেলিবলৈও ভয় যে জেগা কণ।
উম।
এতিয়া ওলাই কৰি আগতে মাজতে ঘটনাই ঘটালে।
অহ।
ওচৰে মানুহৰ হা।
কি হৈছিলে?
ওচৰৰ মানুহৰ পথাৰত কিবা হেৰি কৰি দিলে বুলি শুনা নাছিলে।
নাই শুনা মই।
নাই শুনা যদি গম নাপায় কম দিয়ক এদিন।
অ হয় নেকি?
অ সেইখিনিৰে আৰু।
উম।
এই টাৰ্ণিং টো যে টাৰ্ণিং টো সেইখিনিতে মানুহে এঘৰৰ কিবা পথাৰ পথাৰৰ মাজত বোলে হেৰি কৰি থোৱা আছিলে খেৰ থৈ দিছিলে।
অঁ।
কিবা ন সি কৰা নাই কিন্তু বদনামটো সি ঘূৰি ফুৰি যে হেই তাৰ হ'ল।
অ তাৰ সেইটোয়ে বেছি মানে কিছুমানে মানে ফচাই দিয়ে ন।
অ মাঘৰ বিহুৰ পাছত মানে মাহঁততো নাথাকেই চান্স পায় অ চান্স পায় মা মইতো নাথাকোৱেই।
অঁ।
ময়ো পাছত গৈ পেলাই মই তাক সুধিছো কিন্তু সি মানে যদি তেনেকুৱা ধৰণৰ কাম নকৰে বাৰু পৰা পক্ষ- ত বদমাচি হয় কিন্তু সেনেকুৱা কাম নকৰে কিন্তু সুধিলত মানে সি নাই কৰা বুলিয়ে কৈছে আৰু বেছি ফল খেলাবলৈ আহিলে মোক খং উঠে মানুহে। হয় লৰা ভুল থাকিলে মই লৰা ভুল যে লুকুৱাই ৰাখিম এইটো নহয় মই তাক হেৰি কম কিন্তু সিটো কৰাই নাই আমাৰ মায়ে কোৱা মতে সি ঘৰৰ পৰা ওলাই যোৱাই নাই সেইদিনা খনি।
অঁ। এ কিছুমান মানুহো আছেই এনেই এনেই ফচাই।
উম মায়ো গম পালে হেঁতেন ন ওলাই যোৱা হ'লে ওলাই যাবও মানে ওৱান পাৰ্চেণ্ট দাউত কৰিব পাৰি ৱান্ত পাৰ্চেণ্ট দাউত কৰিব পাৰি হয় নে নহয়। নহলে আপুনি কেনেকে ডাউট কৰিব পোৱালিৰ ওপৰত।
সেইটোৱে দেখিলে মানে ন
উ সেইকাৰণে আজিকালি ওলাবলৈও নিদি ঘৰৰ পৰা ঘৰতে।
লোকৰ কথা শুনি পেলাই যে পোৱালী এনেকে মাৰপিত কৰিব নালাগে।
অ নকৰো মই মোৰ যদি হয় প্ৰমাণ আছে প্ৰমাণ আছে তেতিয়া ৰেহাই নাই মোৰ চিধা কথা।
তেতিয়া তেতিয়াহ'লে তুমি মাৰিবা নিজৰ পোৱালিক হয়নে নহয় এই নেদেখা এ এনে এনে মাৰিব নালাগে পোৱালি।
সেইটোৱে উম।
এনেই কিছুমানে
ভাল নাই আৰু বেলেগৰ কথা শুনি থাকিবলৈ নিজৰ খাই নিজৰ বুলি।
হম হম।
উম।
তোমালোকৰ ভাগিনজনী ক'ত ল'লে এডমিশ্যনটো?
তাই হেৰিয়ত চাইন্স একাডেমীত ললে। ভালকে পাছ পৰিছে বাৰু।
তাইৰ লগৰজনীয়ে আকৌ ফেলেই কৰিলে। তাই মই মই ভবাই নাছিলো এতিয়া তাই এতি যিটো ধৰ বাহাদুৰি।
উম। এ সেইটোতো সেইটোয়ে মইতো সচা কথা কবলৈ গ'লে আগৰ পৰাই গম পাও। অ অ। আমাৰ এই মানে কি হ'ল জানে মানে মানুহ বিলাক চিনি এ নাপায় ন'। সেইটো কাৰনে অকণমান হেৰি কিন্তু ধৰি লওক- দেখি থাকিলে মানুহজনী মানে মাতিব সেইটো হেৰি নাই সেইটো আমাৰ এইও আছে দেই মই মিছা কথা নকওঁ। কিন্তু মানে সেই এতিতিয়ুদটো নাই মানে যিটো এটিতিয়ুটত মানে মানুহ বিলাক থাকে- এই নাই আৰু এই বস্তুটো মই আগতেই গম- পাওঁ। মই কাকো নকওঁ কাৰোবাৰ হিংসাও নকৰো মোৰ নিজৰ পোৱালি কি হয় ঠিক নাই। হয়নে নহয়? কিন্তু মানে কি এই বস্তুটো মই আগতেই গম পাওঁ কাৰণ একেলগে যেতিয়া এইখন ইছ- কোলৰ পৰা পঢ়িছিলে তেতিয়াই মই গম পাওঁ কিমান মানে কি আৰু তাই।
পাবি এ আৰু তাই পাছ কৰিলে ন, কষ্ট কৰা ফলটো পালে। অঁ সেইটোৱেই।
মানে বেয়া লাগিছে হয় একেবাৰে পাচ- কৰিলে ভাল লাগে গাঁৱৰে পোৱালি ন বেয়া লাগিছে, কিন্তু মানে সেয়াই আৰু। উম। বোলে ভাল পাইছো সেইটো নহয় কিন্তু মানে সেইটো মানে মেইন কথা। গমটো মই আগতেই পাওঁ।
ওম।
এনেকুৱা এটা কিবা এটা হ'ব বুলি।
ওম। তাৰ দুইজনী একেলগে পাছ কৰি যাই ভাল পালো- ভাল লাগিলেনে?
অ সেইটোৱে উম। এদিনতো নিজৰ লগত থাকিব পঢ়িব নিজে হেৰি বনিব। হয় নে নহয়? আমাৰ একো নাই কিন্তু- টোৱেআও গাঁৱৰ পোৱালি প পা ভাল কৰিলে পাছ কৰিলে ভাল লাগে এবাৰতে ওলাই গ'লে। এতিয়া তাই কম্পাউড মিটাৰ দিবও নোৱাৰে নহয়। অ বিছনাপা- তায় আছামভেলিলৈ গুচি গ'ল অ। আছামভেলিলৈ গ'ল আমাৰ ই এতিয়া- অ আছামভেলিলৈ গ'ল তাইও আছামভেলি গ'ল। আমাৰ এই আকৌ এতিয়া- চাইন্সত লৈছে যে সেইকাৰণে চাইন্স একাডেমিখন আছাম ভেলীতকে অকমান স্কুলখন ভাল। মানাচম ভেলিখন ইমান ভাল নহয় মিছনতকও অকনমান পঢ়াটো হেৰি বুলি- শুনিছো আৰু দেই। তাৰ পিছতে মানে চাইন্স একাডেমিত চায়ন্সটো বেছি গুৰুত্ব দিয়ে আৰু মানে আমাৰ তাই চাইন্ঞ্চতে লৈছে যে- কাৰণ তাই চাইন্সত হেৰি কৰিব মই ইকনমিক- অ ছাইন্স একাডেমিত গ'ল মানে আৰ্টছৰু আছে তাতে কিন্তু চাইন্স টো বেছি হেৰি- টান বুলি শুনিছো আৰু অ মই এইবাৰ টিউচন লোৱা নাই। তাই নিজে পঢ়িব বোলে।
স্কুলখনৰ নামটোহে ছায়ন্স একাডেমী ন?
অ', নামহে চজালি মেথছ চাইন্স আৰু কমাৰ্চ আছে নে নাজানোঁ আৰু।
মই সেইছো ছাইেঞ্চে অকল পঢ়ে বুলি ভাবিছিলোঁ।
নহয়, নহয়, নহয় আৰ্টচৰো আছে।
অ'।
চাইন্স আছে নাই নাজানোঁ।
এদিন গৈছিলো আমাৰ ওচৰৰ মানুহ এজনীৰ লগত কিন্তু ল'ৰা দুটাত পঢ়িছিলে যে এই কিবা চাৰ্টিফিকেট উলিয়াবলৈ গৈছিলে সেইদিনাখন দেখিছোঁ কিন্তু মানুহৰ ঘৰৰ নিচিনা ন।
মই নাই দেখা আজিলৈকে মই আছাম ভেলী খনে সন্মখৰ পৰা দেখি চাইছোঁ আৰু বাহিৰৰ ভিতৰৰ পৰা দেখি
মই আছাম ফিল্ডো গৈছোঁ আমাৰ ছোৱালী তাতে পঢ়িছিলে ন।
অ'।
তাতো গৈছোঁ বাৰু।
আচাম ভেলিখন আজিকালি বেয়া হৈ গ'ল আগৰ নিচিনা নহয় বোলে।
আগৰ নিচিনা নহয় আৰু।
উম।
এতিয়া আছাম ভেলী স্কুলখন খোলা সেইখনো বেছি দিন হোৱা নাই এতিয়া আগতে কলেজখনহে আছিলে আমাৰ ছোৱালী যেতিয়া শুছিলাকে কলেজ আছিলে।
উ।
মানই স্কুলখনেই বেছিদিন হোৱা নাই বাৰু।
অ'। অকে।
তা পাছত। এতিয়া ৰাখো নেকি ন।
অ', হ'ব দিয়ক বাৰু ন পাছত কৰিম।
অ', হ'ব দিয়া।
উম, উম।
উম।